হেল্ল'।
হাল্ল'।
অ, 'হয়।
মাটতো ওলাইছে নে?
অ, 'ওলাইছে ওলাইছে মোৰ মাতটো শুনা পাইছে নে আপুনি?
অ, ' পাইছো ভালনে আপোনাৰ?
অ, ' ভালেই আপোনাৰ ভাল?
উম ভাল দিয়ক বাকি খোৱা -বোৱা কৰিলে?
নাই নাই খোৱা বোৱা কৰা নাই অকণ দেৰিকে খাম।
অঁ।
আপুনি খোৱা বোৱা কৰিলে?
নাই নাই মই আপোনাৰ মানে আমাৰ এইফালে বতাহ ধুমুহা দিছিল যে এয়া আপোনাৰ বনাবলৈ গৈছেহে। বাকী আপোনালোকৰ সেইফালে বৰষুণ দিছে নে?
অ আমাৰফালে সন্ধিয়া দিছিলে অকনমান দিছে বতাহ ধুমুহা নিচিনাকে দিলে আৰু তাৰপিছত এতিয়া নাই।
হয় দিয়ক এতিয়া মানে কি হৈছে জানেনে বতাহ দিনত ৰ'দ এতিয়া বতাহ বৰষুণ যে সেইকাৰণে মানুহৰ বেমাৰো হৈছে কাৰণ ব তৰটো প্ৰায়েই চেঞ্জ হৈছে।
হয় হয়। এতিয়া মানে ৱেডা বতৰ জলবায়ুতো সলনি হৈ হৈ গৈ আছে ন, ত এইটো সময়ত মানুহৰ বেমাৰ আ জাৰ একদম হ'বই, সেইকাৰণে মানুহে খোৱা বোৱাৰ প্ৰতি যত্ন ৰাখিব লাগে। সময়মতে চব বস্তু খোৱা বোৱা কৰিব লাগে।
আৰু মানে কি আপুনি যিমানে পাৰে ঘৰৰ ওচৰতে যিমান পাৰে ঘৰৰ ওচৰতে মানে আপুনি বিলাক বিভিন্ন ধৰণৰ শাক পাচলি খে খেতি কৰিব লাগে সাৰ নিদিয়াকে তাৰপিছত
যিমান পাৰে থলুৱা খাদ্য খাবলৈ চে
হয় হয় লাগে আৰু মানে খোৱা বিষয়ত আপুনি মানে একেবাৰে সচেতন হ'ব লাগে কাৰণ এতিয়া গৰম দিন নহয় জানো আমাৰ পাচন তন্ত্ৰটোয়ে চব হজম কৰিব নোৱাৰে। সেইকাৰণে মানে আমাৰ ডিচেণ্টেৰি বিভিন্ন ধৰণৰ ৰোগ হয়। গতিকে আমি যিমান পাৰো মানে খোৱাতোৰ ওপৰত বহুত মানে সযতন হ'ব লাগে। কাৰণ শৰীৰটোতো নিজৰে দিয়কচোন নিজে চিন্তা নকৰিলে কোনে কৰিব।
হয় হয় শৰীৰটোতো আমাৰ নিজৰে আৰু আমি মানে কি কৰো গৰমতে আহি আমি এতিয়া ঠাণ্ডা পানী লগালগ খাই দিও সেইটো একেবাৰে দিগদাৰ।
সেইটোৱে হয় হয়।
সেইটোৱে শৰীৰটোৰ একেবাৰে ক্ষতি কৰে।
হয়, মানে কি হয় আমি যিমান পাৰোঁ যিমান পাৰোঁ সিমানেই মানে অকণমান হেৰি কৰিব লাগে আৰু নিজৰ শৰীৰটো নিজে চোৱা চিতা কৰিব লাগে।
হয় হয় নিজৰ শৰীৰটোতো নিজেই যত্ন ল'ব লাগিব দিয়কচোন নহ'লে আৰু
আৰু মানে কি জানে নে বিশেষকে এই আপুনি ঠাণ্ডা পানী ঘপকে গৈ মানে ক'ৰব পৰা আহিয়েৰত ঠণ্ডা পানী খাব নালাগে ফ্ৰিজৰ পানী একেবাৰে খাব নালাগে, লাগে কেতিয়াবা অলপ কিন্তু প্ৰায়ে ফ্ৰিজৰ পানি খোৱাাতটো ভাল নহয়। মানে এতিয়া
আমি মানে গৰম হওঁক গৰম হওঁক ঠাণ্ডা হওঁক আমি কি কৰিব লাগে যিখিনি গৰম পানী উতলাই ঠাণ্ডা কৰা থাকে আমি তেনেকুৱা পৰিমাণৰ পানী খিনিয়ে খাব লাগে যিটো শৰীৰৰ কাৰণে উপযোগী হয় একেবাৰে ডাইৰেক্ট ফ্ৰিজৰ যিটো পানী থাকে সেইটো একেবাৰে ঠাণ্ডা হৈ থাকে ন যিটোৱে মানে আমাৰ শৰটো একেবাৰে ক্ষতি কৰে।
ক্ষৰতি কৰে আৰু মানে কি হ'ল এতিয়া আমি ফা ফ্ৰিজৰ পানী খাম, অলপ টাইমৰ কাৰণে শৰতটো ঠাণ্ডা লাগি থাকিব কিন্তু আমাৰ শৰীৰটোৱে মানে কি হয়, সেই ঠাণ্ডা পানীটো পতকে মানে হেৰি কৰিব নোৱাৰে। গতিকে আমি তেনেকে ঠাণ্ডা খাব নালাগে আৰু এতিয়া গৰমত আমি বেছিকে কল্ড্ৰিংছ বোৰ খাওঁ, সেই কল্ডিংছ খাব নালাগে, ঘৰতে ফল মূল থাকে সেই ফল মূলেই আমি খাক মানে বিভিন্ন ধৰণৰ মানে এনেকে মানে এটা ৰসৰ টাইপ বনাই পেলাই খাব লাগে। সেইটো আজিকালি মাটি কলহৰ যে পানী আগৰ দিনতটো বাৰু সেয়া আছিলে। সিহঁতৰ তেনেকুৱা নাই কিন্তু সকলোৰে ঘৰতটো ফ্ৰিজ নাই দিয়কচোন।
হয় হয় সকলোৰে দিনতে ফি সকলোৰে ঘৰতে ফ্ৰিজ নাথাকে কিন্তু মানে আমি এনেকুৱা চেষ্টা কৰিব লাগে যাতে আমি মানে কি মা তিৰ যিটো কলহ থাকে সেইটোত পানী ভৰালৈকে ঠাণ্ডা হৈ থাকে, আমি মানে ফিল্টাৰটো তেনেকুৱা ধৰণৰ কৰি পেলাইহে পানীখিনি
হয় যিমান পাৰি তেনেকুৱাই কৰিব লাগে। আচলতে মানে কি জানে এতিয়া মানে মানুহ বিলাকৰ বেমাৰ হোৱাৰ মোলেই হৈছে আমি খোৱা লোৱা ব্যৱস্থাটো ভাল নহয় আমাৰ যি পাওঁ তাকেই খাই দিওঁ, ফাষ্টফুড আমি বিশেষকৈ বেছিকৈ খাওঁ।
হয় হয় সেইটো আমাৰ শৰীৰটো একেবাৰে ক্ষতি কৰে আৰু মানে এ তিয়া যিমান যেনেকুৱা ধৰণৰ গৰম পৰিছে দিনত আপোনালোকে কলো কো ওলাই যাব নোৱাৰে ইমান গৰম, তাৰ পিছত কিন্তু সেই পৰিমাণে আপুনি সন্ধিয়া চাব বতাৰ বতৰটো অলপ বেলেগ হৈ যায়।
হয় হয় তথাপিও চাবচোন বৰ ষূণ দিলেও মানে আপোনাৰ গৰমতটো থাকেই গৰম, আগতে কি আছিল ছমাহ গৰম ছমাহ ঠাণ্ডা ই এতিয়া প্ৰায়ে আপোনাৰ গৰমেই, হয় নে?
হয় হয় এতিয়া মানে কি হয় আমি আমাৰ মানে এনেকুৱা হয় এ তিয়া ঠাণ্ডা অনুভৱটো নোহোৱাই হয়গৈ, আগতেতো জুন জুলাই মাহত ইমান গৰম নপৰে এতিয়াকে জুন জুলাই মাহত ইমান গৰম পৰে যিটো মানে আমি সহ্য টোৱে কৰিব নোৱাৰো।
আগতেতো আগষ্টতহে আপোনাৰ গৰম বুলি কব পাৰি হয় নে, এতিয়া ইমান গৰম জুন জুলাই মাহতে একেবাৰে মানে একে থাকিব নোৱাৰি দিয়কচোন এতিয়া আপুনি মানুহে কয় আপুনি ঘৰৰ ভিতৰত থাকিব নোৱাৰিলেও গছৰ ওচৰত বহিব। গছৰ তলতো অপোনাৰ ইমান গৰম আজিকালি ডাঙৰ গছ বুলিবলৈ নাই আমাৰ গাঁৱত যদি এডাল দুডালো আছে টাউনতটো সেয়াও নাই। তে টাউনত থকা মানুহখিনি কি হৈছে ভাবকচোন।
ঠিকে আমাৰ ইয়াতোতো মানুহ বিলাকে যেন তেন বসবাস কৰিবই পাৰিছে যিবিলাক চহৰীয়া মানুহ গুৱা হাতী চহৰতো ৰ'দত গৰমৰ পতাপত মানুহ তাত বসবাস কৰিব নোৱাৰাই হৈ গৈছে। যে ইমান গৰম তাততো এডালো গছ গছনি নায়েই। মানুহ বিলাকে গছ-গছনি কা টি ডাঙৰ ডাঙৰ অট্টালিকা সাজিছে, মানুহ বিলাকৰ সুখৰ কাৰণেই সাজিছে।
হয় হয় এতিয়া মানে চাওক এতিয়া যিমানেই যি নকওঁ গৰম বাঢ়িছে গছ কাটিছে। চৰকাৰে যিমানখিনি কৰিছে তথাপি উন্নতিও সিমানেই কৰিছে দিয়কচোন। এতিয়া আপোনাৰ আমাৰ চ গুৱাহাটীখন কিমান ধুনীয়া এয়াৰপৰ্ট বনাইছে কিমান কি বনাইছে হয়নে? এতিয়া আপোনাৰ মানে চালে চ কৰোৱা হৈ থাকে, তে আমাৰ অসমখনো বেলেগ মানে বেলেগতকৈ কোনো গুণেই কম নহয়।
হয় হয় এতিয়া আমাৰ অসমখনো উন্নত হৈ হৈ গৈ আছে, এতিয়া অসমখন মানে বেলেগ দেশৰ তুলনাত অসমখনক কব নোৱাৰিব যে আমাৰ অসমখন পিছ পৰি আছে, অসম খনো আমাৰ পৰ্যাপ্ত পৰিমানে উন্নত হৈ হৈ গৈয়ে আছে।
হয় হয়। আৰু আগতে আপোনাৰ কি হয় গাওঁ বুলি ক'লে মানুহৰ মনত এ বহুত বোকা ৰাস্তা কিবা কিন্তু এতিয়া আপোনাৰ প্ৰত্যেকখন গাঁৱে এইবাৰ প্ৰায় ধৰি লওক এশৰ ভিতৰত আপোনাৰ সত্তৰ শতাংশ গাঁৱৰে ৰাস্তাবিলাক বহুত ধুনীয়া। বা ভিতৰুৱা অঞ্চল বিলাক ধুনীয়া ঘৰ বিলাক এতিয়া চৰকাৰী ঘৰ পাইছে মানুহে কিমান ভাল হৈছে দিয়কচোন। সকলোৱে মানে ভাগ্যত ত সকলোৱে নোৱাৰে দিয়কচোন নিজে এটা ঘৰ সাজিব কিন্তু তেওঁলোকে কিমান সহায় কৰিছে মানুহক
হয় হয় এই এইটো কিন্তু আমি চৰকাৰৰ ওচৰত সদায় যি চিৰ যুগমীয়া হৈ ৰ'ব লাগিব কাৰণ চৰকাৰে যিখিনি মানে কি দৰিদ্ৰ সীমা লেখাৰ তলৰ মানুহ সেইখিনিৰ কাৰণে চৰকাৰে ভাল ব্যৱস্থা হা হাতত লৈছে।
আৰু এতিয়া মাইকী মানুহ বিলাকৰ কাৰণে আঁচনি কৰি দিছে। তেওঁলোকে কিমান ধুনীয়া ব্যৱস্থা হয় নে আঁচনিৰ দ্বাৰা তেওঁলোকে নিজৰ লৰা ছোৱালী বিলাককো কিবা এটা কৰিব পাৰিছে মতা মানুহ বিলাকে কোম্পেনীত সোমাই আছে। কিন্তু সকলোটো চৰকাৰী চাকৰি এটা পোৱাটো মানে নাপায়ব দিয়কচোন।
সম্ভৱ নহয় হয় দিয়কচোন আগতে মানে কি হৈছিলে আগৰ যিটো আছিলে আমাৰ ককা আইতাৰ দিনত তাত মানে পঢ়া শুনাৰ শিক শিক্ষিত হাৰ ইমান নাছিলে কিন্তু চাকৰি তাত পৰ্যাপ্ত পৰিমাণে আছিলে। কিন্তু যেতিয়া হয় হয় এতিয়া যিমান বস্তুটো উন্নত হৈ হৈ গৈ আছে সিমান শিক্ষিত হাৰ বেছি হৈ গৈ আছে আৰু সিমানটো যিমান শিক্ষিত হাৰ বাঢ়িছে সিমানটো চাকৰি দিয়াতো
নাই নহয় নহয় একেবাৰেই নহয় হয় আৰু মানে এতিয়া আমি চাবলে গ'লে আগতে গাওঁ অঞ্চলতেই হওক গাওঁ বা চহৰতে যতেই নহওঁক আগতে আপোনাৰ চাব ছোৱালীবিলাকক সোনকালে বিয়া দি দিয়ে ল'ৰাবিলাককহে পঢ়াই তাক একো বেছিও নহয় আগতে গাঁওত মেটিক পাচ মানে বহুত ডাঙৰ।
মেট্ৰিক বা আৰু মানে কি হয় মোৰ দেউতাই খেতি কৰে।
হয়।
ত মোৰ ল'ৰাটো খেতি কৰিয়ে আগবাঢ়ি যাব কিন্তু এতি এতিয়া সেইটো পৰিৱৰ্তন হৈছে সময় পৰিৱৰ্তন হৈছে।
আৰু এতিয়া আপুনি চাব পাৰে এতিয়া ছোৱালী ল'ৰা সকলো সমান আ হয় তো আমি ক'বলৈ গ'লে ছোৱালীয়েহে বেছিকে আগবাঢ়ি গৈ আছে। সেইটো কিমান ভাল এটা পদক্ষেপ চাওকচোন।
এতিয়া কিছুমান কিছুমান ক্ষেত্ৰত ল'ৰাতকে ছোৱালী বেছি আগ্ৰনোৱা।
অ' হয় হয় হেল্ল
হেল্ল'
হয় হয় কওক।
হয় হয় সেয়াই আমি চাবলৈ গলে মানে আগতে কি হয় এ এ ছোৱালীজনীয়েনো কিমান দূৰ কাম কৰি কি খুৱাব পাৰিব বা কিমান খিনি কাম কৰিব পাৰিব কিন্তু এতিয়া আমি সেইটো দেখিবলৈ পোৱা নাযায় এতিয়া ল'ৰা সমানে সমানে ছোৱালীও কাম কৰে ছোৱালীও এতিয়া দায়িত্বভাৰ ল'ব পৰাকে সক
পাৰে পাৰে শক সকলো পাৰে, এতিয়া মানে কি হ'ল এখন ঘৰ আগতে ছোৱালীয়ে চম্ভালিব নোৱাৰে ল'ৰা এটা লাগে। ত' এতিয়া মানে আমি নিশব্দে, নিসন্দেহে কব পাৰো ছোৱালী এজনী হলেও ছোৱালীজনী আমাক সংস্থাপন দিব পাৰিব গোটেই ঘৰখন চলাব পাৰিব হয়নে? কাৰণ ছোৱালী এজনী কোনো গুনেেই ল'ৰাতকে কম নহয় এতিয়া।
হয় হয় আৰু সেইটো আমি মানে এক প্ৰকাৰে কি ক'বলৈ গ'লে আমি সেইটো চৰকাৰৰ কাৰণেই আমাৰ হৈছে কাৰণ চৰ আমাক সেইখিনি আঁচনি দিছে বা সেইখিনি মানে চৰকাৰে আমাৰ সেইখিনি চোৱা চিতা কৰিছে যে নাই প্ৰতি ঘৰৰ ল'ৰা ছোৱালীয়ে আজিকালি শি শিক্ষিত হ'বই লাগিব বা প্ৰতি ঘৰ লৰ ছোৱালীয়ে আজিকালি পঢ়িব লাগিব তাৰ কাৰণে চৰকাৰে স্কুলতেই হওক বা কলেজতে হওঁক বিভিন্ন ধৰণৰ আঁচনি দিছে ল'ৰা ছোৱালী বিলাকৰ কাৰণে।
দিছে দিছে, চৰকাৰে যিমান পাৰিছে কৰিছে এতিয়া বাকী আমি আমাৰ ওপৰত মানে নিৰ্ভৰ কৰে আমি কোনখিনি কেনেকে লওঁ কি কৰো হয়নে, কাৰণ এতিয়া চৰকাৰে তো এতিয়া চৰকাৰে মানুহবিলাকক মহিলাবিলাকক দহ হাজাৰকৈ দিছে কেইদিনমান আগত। সেই দহ হাজাৰতটো কিয় দিছে, আমি যাতে কামত খটুৱাই আমি যাতে ভৱিষ্যতে কিবা এটা সংস্থাপত লগাব পাৰো। গতিকে সেইটো সকলোৱে নিজৰ ওপৰত নিৰ্ভৰ কৰে আমি কেনেকে কি কৰো।
হয় হয়। এতিয়া চৰকাৰী চাকৰি এটা নহল বুলি আমিতোতো ঘৰতে বহি পেলাই এনেই থাকিব নোৱাৰি দিয়কচোন। সংস্থাপন এটাটো আমি কৰিবই লাগিব।
এতিয়া ছচিয়েল মিডিয়াৰ যোগেৰেও মানুহে কিমান কি উন্নতি কৰিছে চাওকচোন আগতে ক'ত আছিলো মানুহৰ ইফালৰ পৰা সিফালে কথা পাতিবলৈ দাগ যুগ লাগে। কিন্তু এতিয়া আপুনি ফোনতে ইমান ইনকামো কৰিব পৰা পথ ওলাই গ'ল চাওক। কিমান মানে।
কথাও পাতিব পাৰে এতিয়া আপুনি ক'ত, মই আমিতো দূৰ দূৰণিৰ পৰা কথাৰ যোগেদি আমি ধন উপাৰ্জনো কৰিব পাৰিছ
পাৰো পাৰো আৰু এতিয়া চাব। হয় হয়। মানে আপুনি কি হয় এতিয়া মানে আমি ধন মানে এতিয়া আপুনি ডিজিটেল ক্ৰিয়েটাৰ কৰিব পাৰিব, মইও কৰিব পাৰিম। কিমান কি উপাৰ্জনৰ পথ আছে ভাবকচোন। কিমান মানে আজিৰ দিনত মানে আ-আমি এই মানে বিভিন্ন ধৰণৰ সেৱা আমি আগবঢ়াব পাৰো, আমি ঘৰতে থাকি কি আৰু মানে এইটোতো আমাৰ গাঁওৰ চহৰ বুলি নহয়। চবৰ মানুহে ইণ্টাৰনেটৰ লগত জড়িত হৈ আছে এতিয়া গতিকে বুলি নহয় মানে আজিৰ দিনটো আৰু আগৰ দিনটো বহুত পাৰ্থক্য আছে হয়নে? কিছুমান ভাল কিছুমান ভাল খে কিছুমান বেয়া ক্ষেত্ৰত ভাল বেয়া দুইটা দিশেই থাকিব এতিয়া কোনটো লও সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে।
টো হয় এতিয়া কিবা এটা বস্তু কামটো কৰিবলৈ হলে সেইটো ভাল পথো আছে, বেয়া পথো আছে সেইটো আমাৰ উপ ওপৰত নিৰ্ভৰ কৰে যে আমি পথটো কোনটো বাছি ল'ম।
হয় হয়। আৰু মানে ইমানেই ভাল খিনি, আমি ভাল খিনি আগুৱাই লৈ গৈ। সমাজৰ সকলোৰে মাজত একতা ৰাখি আগুৱাই লৈ যাব লাগিব হয়। তেতিয়াহে সকলো সমাজখন ভাল হ'ব।
হয় হয়, আমি সকলোকে সমানে একেলগে লৈ যাব লাগি দিব তেতিয়াহে আমি সমাজখনো উন্নতি হব, আমাৰো উন্নতি হব, দহৰো উন্নতি হব।
হয় হয় বাৰু ঠিকে আছে দিয়ক, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল। আকৌ এদিন পাতিম দিয়ক। অ', ধন্যবাদ। ঠিক আছে, শুভ ৰাত দিদি, অ' অ' অ' অ'।